হেল্ল' অঁ।
কি কৰি আছা?
এ ঘৰৰ ৰাতিপুৱা কাম আপুনি কি কৰিছে?
হ মই ভাত পানী বনাই আছোঁ।
অ। কি দি বনালে ভাত?
দালি।
হম।
ভাত কেৰেলা, আলু ভাজি
অহ
সেয়া আও।
উম। চাহ খালে নে নাই? অ মই ভাত কেইটা বনালো।
অ।
বনাই পেলাই বা বাকী খিনি বনাব আছে আৰু।
চাহ খালে নে নাই?
চা। চাহ খালো
অ
আপুনি খালে
মই নাই খোৱা
অ
খাম আ পিছত লাহে ধিয়ে ল'ৰাটোক স্কুলত পঠিয়াই কৈ লওঁ
অ আজি পৰীক্ষা আছে
অ আছে
কি পইখ্যা
আজি হিন্দী আছে
অহ
আজি পথাত নাযাঅ
পথাৰত যাব লাগিব যাম আজি আজি ৰুই হ'ব ব জে
অহ
অলপ আছে গৈ মানে আজি গ'লে শেষ হ'ব আও আপুনি কাপো তানিব আজি
আজি নাটানো
অ
এই পৰীক্ষা শেষ হৈ লক
অহ
তা পিছত
উম স্কুলত আপুনি যাব নে কোনে যাব
অ অ মই যাম অ
একেবাৰে লৈ বহি হে আহিব
উম
উম
লৈ পেলে হে আহিম আও
অ
তই কেতিয়া তানিবি
মই মই পথাৰ আজৰি হোৱাৰ পিছত পথাৰ আজৰি হোৱাৰ পিছত টানিম এতিয়া ধা ধান ৰুৱা দিন হৈ আছে যে
অঁ
ধান বিক্ৰী কৰি আজৰি হৈ লওঁ আও
পিঠাগুড়ী কেইটামান
অ কি পিঠাগুৰি বৰা চাউলৰ নে ভাত খোৱা
ভাত খোৱা চাউলৰ ভাত খোৱা চাউলৰ খুন্দিম কেইটামান এই হেৰি বনাবলৈ পিঠা চিঠা বনাই খাবলৈ
অঁ জেং পিঠা বনাব নেকি আৰু
অঁ জেং পিঠাও বনাম কেটামান জানা বনাবলৈ
জানো অলপ চলপ
অঁ জেং পিঠা কেইটামান বনাম আকৌ আকৌ পিঠাগুড়িদি পাপৰ কেইটামান বনাম
আহ পাপৰটো কেনেকে বনাই পিঠাগুৰি দি
এই জেং পিঠা বনোৱা নিচিনি নাই আৰু
আহ
পিঠাগুৰিখিনি পাতল কাপোৰ এখনেদি চালি তাৰ পিছত হেৰি কৰিব লাগে এই পানী উতলাই থাকিব লাগে
উম
তাত পিঠাগুৰিখিনি অকণমান মানে হেৰিটো জেং পিঠাতকৈ অকণমান পাতল কৰি ল'ব লাগে আৰু তাৰ পাছতে সৰু মানে সমান চাইজৰ প্লেট হ'ব লাগে
আহ
খিনি উতলি চৌকাত বহুৱাই ল'বলৈ পানীখিনি উতলি থাকিব নহয় ছচ এটা তাতে এই হেৰি কিবা বাতি বা কিবা ষ্টেণ্ড এডাল দি ল'ব লাগে
আহ
বাতি দিলেও হয়
উম
তাতে সেই প্লেটখনতে পিঠাগুৰিখিনি দি অকনমান গোটেই খিনি মিলাই দি ল মানে পপ্লেট খনত
অহ উম।
হেৰিটোত সষ্টোত দিব লাগে আও উতলি ধাকনখন মাৰি দিনক লাগে। টো। মাই দিয়া পাছত। পিছত হেৰি হ'ব নহয় অকণ পাঁচ মিনিটমানৰ পিছত আও।
অও।
অলপ সময় ৰৈ বোলে তেতিয়া হেৰি কৰিলেই হ'ল আও।
নমাই দিব লাগে আও।
নিজে নিজে ডাং খাই আহে।
অহ। তাৰপিছত ৰ'দত শুকুৱাব লাগে নে। ইয়ে।
ৰ'দত শুকুৱাব লাগিব আকৌ তাত হেৰিও দিব লাগিব কলা জীয়া যে।
অ। অ।
তেহেকীয়া দিলে মানে খাই ভাল লাগে আৰু কিনাৰ পাপৰতকৈ বেছি ভাল লাগে খায়।
অহ।
তাকে ভাবিছোঁ কেইটামান বনাই থৈ দিওঁ।
মই খাই পাইছো।
অহ।
হয় দিছিলে তেতিয়া খাই পাছো মানে বনাই পোৱা নাই যে।
অহঁ।
জেং পিঠাটোত কি কালাৰ হেৰি ৰং দি বনাই নে।
অ ৰং দি বনাওঁ।
অ।
বিতৰ ৰং দিউ। লাইশাক লাইশাকৰ দিনত ঠাণ্ডা দিনত লাইশাক ওলাই যায় লাইশাকো হেৰি। দিওঁ। ৰস খনি। তাৰপিছত পালেং শাক।
অহ।
পালেং শাকো দিওঁ তাত।
উম।
এই দোকানৰ পৰা কিনি অনা ৰং নি দিওঁ আও।
অঁ।
ঘৰতে হোৱা শাক পাচলি অ শাক পাচলি ৰং দেখিবলৈও ভাল হয়।
অহ।
খালেও একো অসুবিধা নকয়।
অ। উম মই বনাইছিলো। বনাইছিলো মানে ৰ ৰং দিয়া নিদিয়াকে বনাইছো।
অ, পিঠাখিনিও খাই ভাল লাগে। জেং পিঠাখিনি বনালে বনায়ে থাকিব মন যায়। তাকে ভাবিছোঁ ধেৰ দিন হ'ল বনোৱা নাই।
অ
দোকানৰ পৰা কিনি অনা বিস্কুট চিস্কুট খাই থকাতকৈ পিঠা কেইটামানকে বনাই থ থৈ দিব লাগিব।
অঅ।
কেতিয়াবা আলহী আহিলেও দিব পাৰিম।
উম এ আলহীক সেইবিলাক বস্তু দিলে ভাল পাব আৰু ন।
অ।
দিলে খাই ভাল নাপায়। বিস্কুট খিনি ইমান খাই ভাল নালাগে।
উম এই পাপৰো কেইটামান বনাই থৈ দিওঁ বোলো। ৰ'দ টো ভাল হৈ আছে। এইকেইদিন
অ।
মানে ৰ'দত একেদিনাখনে ৰ'দত শুকালে ভাল।
অ। নহ'লে গোন্ধাই যায় গৈ চাগে।
সেইদিনাখনে সামৰি থৈ দিব পাৰে।
অ।
দুদিন তিনিদিন ৰ'দত দিলে আকৌ ধূলি বালি পৰিব।
উম। পিঠাগুড়ি কি ঢেঁকীত খুন্দিবনে?
তাকে পিঠাগুড়ি কেইটামান বোলো খুন্দিম বুলি ভাবিছিলোঁ।
অ।
এতিয়া মই অকলে খুন্দিব লাগিব অ।
অঅ।
মই বোলো দুয়োজনে লগ লাগি খুন্দিমগৈ আৰু।
অ।
এতিয়া অকলে হেৰি কৰিবলে কেইটামান কমকে খুন্দিব লাগিব। এনে সৰহকে খুন্দিম বুলি ভাবি ভাবিছিলো।
অ আজি খুন্দিব নালাগে, কাইলৈ খুন্দিব নহলে।
আজি কেইটামান খুন্দিম। কাইলৈ বৰা চাউলৰ খুন্দিম, তিলপিঠা বনাবলে।
অ তিল পিঠা এই বনাব মানে?
অঁ।
উম
তিল পিঠা কেইটামানো বনাম।
বৰা চাউল ঘৰৰ নে কিনি আনা?
কিনা।
অঁ আঠা আছেনে নাই আকৌ? অঁ। আঠা আছেনে নাই চাউলৰ?
আছে তিলপিঠাটো ৰং দি বনাব পাৰে নহয়। বিতৰং।
অঁ।
ৰংটো ধুনীয়া হয়।
অঁ। ভিতৰ ৰসটো উলিয়াই ল'ব লাগে। তে মানে। ন কেনে কি, কেনেকে দি দিয়ে বিতৰ ৰসটো উলিয়াই পেলাই দিয়ে নে চাউলত নে কেনেকে দিয়ে?
এ বিট কাটি বোলে এটুকুৰা দুটুকুৰাকে খুন্দি থাকোতে মাজে মাজে দি থাকিলেই হল আৰু।
অঁ অঁ চাউল খিনি এ পিঠাগুৰি খিনি কি লাগ। দ হৈ নাযায় তেতিয়া।
লাডু হৈ নাযায় বিধখিনি মিহি মিহিকে কাটি পেললৈ দিলেই হ'ল।
অঁ।
একেলগে গোটেই খিনি বিধ দিলে লাডু হৈ যাব। পিঠাগুৰি খিনি খুন্দি থাক। কোতে অকণ শুকান শুকান হৈ যায় যে।
অঁ।
সেই তেতিয়া দিব লাগে। বিতখিনি।
উম।
ধুনীয়া পাতল গুলপীয়া নিচিনা ৰং এটা হয় আহে।
অঁ।
পিঠাকেইটা ৰংটো তেনেকুৱাই হৈ থাকে সেই বিতৰ ৰং দিলে মানে বেছিদিন পিঠাকেইটা থৈ দিব নোৱাৰে আৰু।
অঁ বেয়া হৈ যায়গ নেকি?
অকণমান বেয়া হৈ যায় তেতিয়া।
অঁ।
কম কমকৈ খুন্দিম আৰু বিতটো দি বোলে। কেইটামান আকৌ। গা হৈ থকাকৈও কেইটামান।
অঁ।
পিঠাকু খুন্দিলে পিঠাু খুন্দি থৈ দিলে আকৌ বৰ পিঠাও বনাই খাওঁ।
অঁ।
সেইকাৰে কেইটামান বোলো সৰহকে খুন্দম আৰু আজি অকলে কেইটামান খুন্দিম।
অঁ মইয়ো মইয়ো কেইটামান খুন্দিব লাগিব। ধান বটোৱা নাই যে,
আহ
ধান মানে মিলত বনাই আনিলেগৈ তেতিয়া পঠাগুৰি কেইটামান খুন্দিব লাগিব
আহ ঘৰত লাগিয়ে থাকে আ
উম ধুনোও কিবা খাওঁ খাওঁ কৰি থাকে পিঠাগুড়ি কেইটা খুন্দি আনি থৈ দিলে কিবা এটা বনাই দিব পাৰি অঁ
অঁ স্কুলত টিফিনো বনাই দিব পাৰে
অঁ দোকানৰ বস্তু স্কুলত নিলে স্কুলত গালি দিয়ে।
আহ
এটা বনাই দিলে
ঘৰতে বনোৱা বস্তু দি পঠালে।
অঁ
দি পঠাব লাগিব।
উম
আৰু এতিয়া স্কুলৰ গৰম বন্ধই আহিব আৰু
অঁহ এ স্কুলত নিদিলে আকৌ ঘৰতো খাই থাকিব বিচাৰে নহয় ইটো পিছত সিটো কিবা এটা তেনেকে অ তেনেকে পিঠাগুড়ি খুন্দি আনি থৈ কিবা এটা বনাই বনাই দিব লাগিব
অঁ
নহ'লে অনবৰতে দো দোকানত গৈ থাকে।
আহ
উওম
পিঠাগুৰি খুন্দি থৈ দিলে পিঠা চিঠা আমাৰ পিঠাগুৰি ভাজি থৈ দিলে। পানীৰে মিঠৈ দি পেলাই খাব
আহ
তেনেকে
উম খুন্দিব লাগিব।
খুন্দিম আও ভাতকেইটা হৈ লওক। সোনকালে খুন্দিম গৈ তেতিয়াহে পিঠা চিঠা বনাই আজৰি হ'ব পাৰিম।
অঁ আজি অকলে অকলে খুন্দক আ
অকলে খুন্দিবগৈ লাগিব।
অ'। কোনোবা এজনীক বিচাৰি লব লগত, অ'। খুৰীদেউহঁত আছে নহয়, অ'। এ খুৰীদেউহঁত আছে নহয়। লগ লৈ লব।
অ'।
এজনী লগত হলে ভাল আৰু।
অ'।
উম, অকলে অকলে শুনিবলৈ দিগদাৰ হ'ব নহয়।
উম। খুন্দিব লাগিব তেনেকেই।
অ'।
উম।
হব দিয়ক ন'?
অ'।
উম।